হেল্ল'।
অ, ভালনে।
আছো দিয়া।
অ, আছোঁ আছোঁ।
এতিয়া, অ, এতিয়া মই ঘৰতে আছো। তাৰপিছত এই মা খালো অ। এইমাত্ৰ খালো, তোমালোকে খালা নে নাই।
অকমান আগত খাই উঠিছোঁ।
অ এনে দেৰিয়ে হয় আমাৰ আ আজি অকণমান সোনকাল হ'ল বাৰু
অহ অহ ইয়াতকেও দেৰি হয়
অ ইয়াতকেও দেৰি হয় বা শুওতেতো চাৰে এঘাৰটা মান বাজে মানে দেৰি হয় দেউতাও দেৰিকৈ আহি পায় মানে তেনেকুৱা আৰু
অ অ আমাৰ টো ইমান দেৰি নহয়
অ অ আচলতে সোনকালে খাব লাগে ন ৰাতিৰ আহাৰটো
আমাৰ সেই নটা দেৰিটো নটা চাৰে নটা
উম
উম উম
উম বাকী কিহেৰে খালে ভাত
নিৰামিষ
অ একেই আমাৰ ঘৰতো খায় নিৰামিষ মঙলবাৰে
অহ অহ
বহুতে মানে ন মংগলবাৰটো
মঙলবাৰ শনিবাৰ সোমবাৰ
হনুমান জীৰ
সেইটোৱে মই বাৰু সপ্তাহত, মোৰো বহুত বছৰ হ'ল তুমিও মানে ছয় সাত বছৰ বেছি হ'ল
অহ অহ
তাৰপিছত সোমবাৰটো মই নাখাওঁ, সোমবাৰটোতো মই মানে যেতিয়াৰ পৰা জানিছো সোমবাৰ বুলি সেই তেতিয়াৰ পৰা আমাৰ ঘৰত মানে নিৰামিষে চলি থাকে, মানে এনেকুৱা হ'ল সোমাবাৰ দিন নিৰামিষে খাব লাগে
অ হে হে
তাৰপিছত বৃহস্প- কৈ নাখাও বাৰু
উম অ আমাৰ বৃহস্পতিবাৰো নে নিৰামিষ খায় দেই
উম উম সেয়া
তোমাৰ হেৰি বা-বা,
অ বাচ্ছা এটা আছে, দুবছৰ হৈ গল। জানুৱাৰী।
অ অ। দুবছৰ হ'ল ন? উম্ উম্।
তাকে, ল'ৰা মানুহ যে অকণমান উতপাত কৰে।
অকণ আমনি কৰে, উতপাত হয় ন, মানে অকলশৰীয়া মানুহৰ কাৰণে দিগদাৰ ন। উম উম। এনে কথা নাই বাৰু। মানুহ সৰহ থাকিলে কথা নাই।
আমাৰ বাৰু জইন ফেমিলি। তথাপিতো সেই কেতিয়াবা মানে, এই চব সময়তে এৰি দিব পৰা নাযায় যে।
উম। উম হয়ও কথাটো।
তাৰমানে এই মোৰ লগত থাকে যিটো কম্ফৰ্ট ফিল কৰে
অ' সেইটো হয় অ' সেইটো হয় মাহঁতৰ লগত কাৰণত
উম সেইটো কাৰণে যিমান যে যেনেকে নহও মানে ময়ে তাক টাইম চা
ভালেই কৰা দেউতাক লগ লয় নে নলয়
লয় লয় লয় এই মা মানে আমি দুটাই মানে টেণ্ট হৈছে আৰু।
অহ, '- হে - হে
সেইটোৱে,
এ, মানে চবৰ, লগত হেৰি হলে অৱশ্যে এটা কাৰণে ভাল হয় অলপ কষ্টতটো কমে আৰু সেইটো এটা কথা
উম -উম কষ্টচোন মোৰ বাৰ একেই হৈছে বাৰু মই গা ধৰা সময় কণহে নাপাওঁ। এনেই মোৰ লগতে
উম, ' তাৰ টোপনি এতিয়া যে, শুলে ধৰা একে ৰাতিপুৱাহে সাৰ পাব নে, কি মাজত,
মাজত কেতিয়াবা এনেই উঠে, সদায় নহয়। কোনোবা এদিনা খন তাৰপিছত নহ'লে একদম। চাৰে চাৰিটা, চাৰিটা, পাঁচটা।
অ', অ', সোনকালে ৰাতিপুৱা। ক, ন
যদি খোৱাই দিওঁ, সেইখিনি সময় তেনেহ'লে সাত, অ' সাতটামান। বাজে চাৰে ছটা, সাতটা।
অ, চাওঁতে চাওঁতে স্কুলত দিবই হ'ব, গৈ' ন। যায় ন।
অংগনবড়ী তাক মই দেৰ বজৰ পৰা নিছোঁ।
অৱশ্য, তাত কিছু কথা শিকিও কিন্তু ন।
উম, শিকে মানে এটা কথা মোৰ ইয়া কথা মানে কি এই আ সি ডাইপাৰত মুতি দিয়ে। এতিয় চ অংগনবাডী ব, মানে সময়ৰমতে ল'ৰা ছোৱালী বিলাকক বাহিৰলৈ নি নি পেচাৱ কৰায় যে সেইটো কৰ একে এটা এনেকুৱা হ'ল তৰ, পেচাব লাগিলে সি নিজে কৰে
অ, সেই কিছুমান অভ্যাস ভাল।
যি মই ড্ৰাইপাৰ পিন্ধাব লগা নহয়। সি নকৰে, মানে নকৰা হৈ গ'ল। সেই তেনেকুৱা কিছ মানে সমা, মানে ল'ৰা ছোৱালীখিনিৰ লগত মানে যি নহওক, তাত যি দিয়ে সেইটো খাব। খাব বিচাৰে
অ, ভাল কথা এনেইটো আজিকালি ল'ৰা ছোৱালী আৰু একেবাৰে ন খোৱাতো এটা ফেশ্বন হৈ গৈছে ন, খোৱা বুলু, ইমান য'ত।
বাপৰে, মই যে কমেও মানে দেৰ ঘন্টামান লাগে ঘতে।
উম, প্ৰায় ল'ৰা ছোৱালীয়ে শুনো সেইটো কথাও
কিছ উম কিছুমান যে মানে দেখিছো নহয়। একে বহাতে খাই সি গতিকে
হয় নেকি?
মানে কিছুমান লৰা ছোৱালী কিছো মানে বহাত ঠাইতে ধুনীয়াকৈ মাকে খুৱাব গৰম গৰম হৈ থাকোতে ভাতকেইটা খাই শেষ হয় মোৰ যে ভাত অ ভাত ঠাণ্ডা হৈ কিবা হৈ যায় লাষ্টত খুৱাবলৈ মন নোযোৱা হৈ যয় কেতিয়াবা যে নোখুৱাই উম উ
কেই তেনেকুৱা লে ন অংগনবাদী মানে এ নহয় আৰু কিছু শিকাইও কিন্তু দুবাৰ মানে খেল ধেমালিৰ জৰিয়তে ন হাঁহি ধেমালিৰ জৰিয়তে তেনেকে সেইটো ভাল কিন্তু নিয়মটো তেনেকে মৰমত মাছ গীত গাই তেনেকে আৰু তেনেকে হলে মানে এটা আমোদ পালে ল'ৰা ছোৱালীয়ে তেতিয়া সিহঁত মনতো ৰৈ বা শিকিব মানে ভাল পাই আৰু গৈ সেইটো এটা কথা আৰু প্ৰথমৰ পৰাই যেতিয়া মানে সি বা বাহিৰৰ সমাজখন ধৰা সমনীয়া ল'ৰা ছোৱালী বা ডাঙৰে হওক সৰু হওক মানে সেই হেৰি খিনি পাই যায় যে মানে উ চচিয়েল হৈ আছে আচলতে মই কবলৈ হলে দেই মোৰ ফালৰ পৰা এইটোো ভাবিছো আৰু উম
এই আজিকালি মানে মই ভাবোক কি যে সি যে খুলিছে সেই পৰ্তকে মানে অংগনবাদী নিলামে বিনাৰ খৰচতো ভাল হয়
অ অ প প্ৰথম কথা মানে আমি অৰ্থনীতি চাব লাগিব সেইটো বাচিল অ দ্বিতীয় কথা মানে এটা উ হেৰি আৰু ধৰা ইয়াতো সেইখিনিকে
সেইটোৱে ত সকাৰো সিহঁতে থাকিব লগা কি আছে সেইটোয়ে খালি খেল খেলা এইবিলাক খেল
উম
সেয়া তাকে আজি ভাত কি বনোৱা হ'ল পিছে?
দালি বনালো। তাৰপাছত বনালো মানে মাৰ গা বেয়া, তাপাছতে ময়ে বনালোঁ বাৰু। তাৰপিছতে হেৰি আকৌ চব্জি ভেন্দি ভাজিলো।
উম উম
তেনেকে আৰু তিয়হ চালাদ
উ উ বাকী দোকান ভালে চলি আছে নহয়?
অ' দোকান, দোকান ঠিকে আছে ঠিকে আছে দে তেও ওচৰতে আৰু হেৰিও আহিল নহয় আকৌ নতুনকে কিবা জুনিয়ৰ কলেজ-চলেজ এনেকুৱা। উ তেনেকুৱা হ'লে স্কুল-কলেজ থাকিলেতো আৰু কিতাপৰ দোকান অলপ ভালেই চলে।
আকৌ কোনখিনিত খুলিলে বাও কি কৰি আছিলি এনে ই
হেৰি আছিলে আগৰ যিখন মানে উ হেৰি আছিলে যে চি বি এছ ই, অ' তাৰ ঠাইত হেৰি আহিলে এতিয়া জুনিয়ৰ কলেজ আহিলে সেইটো জেগাতে
সেইখিনিতেই? অ' অ' কোনখন নাহিল বা অ' আৰোহন খন। অ' আৰোহন খন সেইখিনি শেষ হ'ল নেকি
উম আৰু আজিকালি হেৰিও হৈছে আছে নহয় ন এই তাৰ লগতে মানে কি হয় হাই উম হাই খাপটো বুলি নাই নেকি, কম্পালচৰি ন এইটো এটা কৰিছে যে? অ' সেইটো ত হ'ল লগতে মানে তেনেকুৱা হ'লে ভাল আৰু কিতাপৰ দোকান যেতিয়া ন। তেনেকুৱা হলে ভাল হয় আৰু হেইটো এটা
গেলি পচি নাযায় যে, ভালহৈ থাকে সেইটোৱে ভাল আৰু সেইটো কাৰণে মই ভাল মই মানে
নাই কিছুমান আছে তাৰ মাজতে প্ৰব্লেম যেনে ধৰা মানে উম নিগুনি নাই বাৰু উম এয়া অ হেৰি এ এই ধৰা কৰ্চটো চেঞ্জ হৈ যায় ন কিছুমান আৰু কি এটা চেপটাৰ ছাত্ৰ ছাত্ৰৰ কাৰণে গোটেই কমপ্লিটলি আৰু মেইন বুক বিলাক ৰিটাৰ্ণ নহয় নহয় সেই তেনেকুৱাত অলপ মাৰ যে কিন্তু বাকী নাই হেৰি ঠিকে আছে বাৰু
সেই তাকে মোৰো মন এটা আছে যে সেইটো ব্যৱহাৰ কৰিবলৈ ল'ৰা ডাঙৰ হ'লে চেষ্টা এটা কৰিমগে মানে মোৰ বহুত দিনৰ পৰা আশা এটা আছে কিতাপৰ দোকানখন খোলা মানে
আৰু কিবা এটা ভালো লাগে ন কিতাপৰ দোকান বুলি ক'লে বেলেগ হ'ল দোকানতকৈ মানে কিবা এটা মানে বহি ভাল লাগে আৰু সেইটো অ সেইটো সেইটো সেইটো
ভাল লাগে মোৰ মানে সেইটো মানে ইচ্ছা এটা আছে কিমান দূৰ পাও সেইটোহে কথা এই
অ তাই ম তাক স্কুলত দিয়াৰ পাছতো পাৰিবা তুমি ন হেৰি হোৱা পাছত
উম উম
আৰু ওচৰতে হলেতো প্ৰব্লেমো নাই স্কুলৰ পৰা আহি বা সিও ৰেচ চৰেচ লৈ পেলাই অ বা বহিবও পাৰিব অকমান গৈ তেনেকুৱাও কৰিব পাৰিব ওচৰতে হলেতো আৰু ভাল হয় ঘৰৰ ঘৰৰ ওচৰতে হলে
এনে ঘৰটো কোনখিনিত আছিল বাউ
গান্ধী ভৱনৰ এইফালে হে
অ সেইফালেহে নেকি জ্যোতি নগৰত নহয় নেকি
নহয় জ্যোতি নগৰ অ হেৰি কলেজৰ বেক চাইড সেইখিনি জ্যোতি নগৰ হয় ন অ অ
নহয় ন অ মই ইমান দিনে মই সেইখিনি বুলিয়ে ভাবি মই বোলো সোণাৰীগাঁৱ আৰু জ্যোতিনগৰ মাজৰ সেইখিনিতে আছে এই শিৱ মন্দিৰটো যে আছে সোণাৰীগাঁও, মই সেই মন্দিৰটো সেইয়াত আশে পাশে বুলিয়ে ভাবি আছো
অহ নহয় নহয়, ন অৰিজিনেলি সোণাৰীগাঁও আছিলে
অহ
অৰিজিনেলি সোণাৰীগাঁও
হয় নেকি এ
তুমি তুমি তোমাৰ জেগাটো কি এতিয়া
মোৰ এতিয়া যোৰহাটত
অ যোৰ যোৰহাট কি জেগা
যোৱা কিয় কৰ
অ তেওঁক কৰ ন, উম আমাৰ বৌৰ বৌৰ দেউতাক অৰিজিনেলি যোৰহাট টীয়কৰে চাকৰি সূত্ৰে ইয়াতে ঘৰ বনাই পেলাই ৰহাতে
অ টীয়কৰ কোন ঠাইত বাৰু
টীয়ক বুলিয়ে জানো দেই মই আৰু ইমান নাজানো কিন্তু তাৰমানে বৌহঁতো খুব কমেই যায় উম বৌৰ দেউতাক কেতিয়াবাই আহি ইয়াতে ঘৰ বনালে ৰহাত
উম উম মানে তেওঁয়ক বুলি কলে কি বহুত চুমি পৰি যায় নহয় জাঁজীও অহ জাঁজীও টীয়কতে পৰে হাঁহত তেওঁৰ কতে পৰে
ক
এ এ এ এ তেনেকুৱা এতিয়া আউনীআটী ইউনিভাৰ্ছিটি খন যে আছে
এ হেৰি যে এই এই এইটো কি কয় ঢেকীয়া খোৱাৰ পৰাই ষ্টাৰ্ট হৈছে নেকি
অ সেইখিনিও তেওঁ কে তেওঁৰ মানে সেইখিনিৰ কথা লাডুৰিগৰ বুলি কয় লাডুৰিগৰ সেইখিনি পাৰ হৈয়ে টীয়ক আৰম্ভ মানে টীয়ক টাউনখন আৰু তাৰপৰা এতিয়া আউনীআটী ইউনিভাৰ্ছিটি টিখম যে
অ ইউনিফাৰ্চিটখন হছে যে
ওমেন ইউনিভাৰ্চিটিখন
অ ওমেনখন মেন ইউনিভাৰ্চিটি তোমালোকৰ ওচৰতে নেকি
ওমেন ইউনিভাৰ্চিটি মানে মোৰ ঘৰৰ পৰা খোজকাাঢ়ি গ'লে দহ মিনিট
অ তাৰপ সৰু মামাৰ ল'ৰাটোৱে তাৰপৰা বি পাতিছে এ সিহতি ফুকন লিখে বাৰু কিন্তু বামুণ মানুহ সফালে ফুকন বামুণে লিখ
অ কিছুমান বামুণে লিখে কিছুমান কলিতাই লিখে কিন্তু আমি গগৈদি মই গগৈলৈ বিয়া হৈছোঁ
অ তাই সেই মাকৰ ঘৰ তাত ত শিৱসাগৰৰ সৰু মামাৰ ল'ৰাটোৱে আনিছে
অ অ কি এয়া এইখিনি প অ কি নাম বাৰ ছজনী
হ তাই এনে লনী বুলি মাতো ঘৰত উৎপলা ফুকন
অ অ মানুহে চিনি পাব চাগে দেউতাকৰ নামটো কি ক কিমান দিন হ'ল দিয় কথা
এ তাই ল'ৰা ছোৱালীও এতিয়া চাকৰি কৰে